হেল্ল' কত আছা
গুড মৰণিং
গুড মৰ্ণিং হী হী
উম হাও আৰু ইউ
আই এম ফাইন থেংক ইউ
হা
এনেই ক
অসমীয়া ক'ব লাগিব নেকি?
আহ
ইংৰাজী এটাতো হৈছিলে।
আহ এতিয়া আছনে
জীয়াই আছো সেইকাৰণে কলটো উঠাব পাৰিলো আৰু
অ তোৰ আত্মাতো বুলি ভাবিছিলো মই বোলো
এ নাই নাই তই জিয়াই আছ নাই পাছে।
মই গম পোৱা নাই দেই মানে বিশ্বাস হোৱা নাই দিয়া আছো বুলি ।
আচ্ছা আচ্ছা বুজিছো বুজিছো। অ খালি মানে ফিল্ডটো হোৱা নাই
অ ফিলটো হোৱা নাই
মোৰ তেনেকুৱাই লাগি আছে বাৰু দেই
অ অ।
তাকে বাকী ভাল নহয় ন।
ভালেই যেন লাগিছে আও
লাগিছে নে? তাকে তাকে ভালে বাৰু মোৰ লাগিছে। অলপ চলপে।
অ।
উম কি হয় স্কুল গৈ আছো। টাউনলৈ গৈ আছো মই ক্লাছ ক আছো টুৱেলভ। উম টোৱেলভ ক্লাছ কৰি আছো মই মানে ফেইল কৰি লৈ যে হাই ছেকেণ্ডাৰী
আহ আহ।
উম সেইটো কথা মানে, মোৰ চেভেন্টি ওৱান টো।
চেভে আছিল ন?
হম।
পাৰ্চেণ্টেজ চেমি আছিলে তেন্তে
অ তোৰোচে ছেভেন্তি ৱান নাছিলে জানো? আচ্ছা তই মাধৱদেৱ বুলি ললি নে কত ললি বাও
তাতে লৈছো বাৰু দেই তই ইকনমিক্স।
ইকনমিক্সত পালিগে যে?
লৈছো আকৌ ফিজিক্সতো পাইছিলো নললো।
ইকনমিক্সত ললিগে যে ছাইন্সৰ হৈ পেলাই তই?
এইটো চাইন্সতে মানে এনে,
এ মেথছত ল'ব লাগিছিলে
নেশচনেলী
অ মেথছতে ললো আক।
তই মেথছ ললি নি?
উম।
অ মানে মেৰুত টান নাই নেকি? আৰু তই গম পাইছ চো চেকেণ্ডয়াৰত মোৰ ৰিজাল্ট কেনেকুৱা হৈছে মথচত
আচছা মোৰ আকৌ মেথচতে আহিলে মেথছত মেথচত মেথতছে ফৰ দেখোন ফৌৰ্থ
ফৰ্টি ফৰ
নহয় এই ফটি চিক্স
ভালে হৈছিলে চোন
তাতে আহিছে আকৌ
ফি ফিজিক্সত নাহিলে তাত আহিলে
ফ্ৰিক্সত কিমান আহিলে
ফিজিক্ চছেভেণ্টি ফৰ
চেভেন্টি ফৰ আহিছে দেখোন মানে
হা নহয় হেৰি নাহিলে মেৰিট লিষ্টৰ নাম নাহিলে ফিজিক্সৰ য়েছ হা
মোৰ ফিজিক্সত আহিছিলে
তোৰ ফিজিক্সত কিমান হ'ল
মোৰ চেভেনটি থ্ৰী ন এনেকা কিমান হৈছিলে
আত্ছা তেন্তে তই ফিজিক্সত ফিজিক্সত পঢ়াইছিলি নে
হা পাইছিলো নাই মানে সি কিন্তু পাইছিলো তাহত মই সেই নললো ইকনমিক্স ললোগে
উম ভাল কৰিলো
অহ মই এতিয়া চা সি ফিজিক্সত পঢ়ি মই এতিয়া কোনটো লাইনত যাম
হয় বাৰু সেটো তই কি কৰিম বুলি ভাবিছ কি কিবি
আচ্ছা
অকমান পইচাটো হাতত ধৰিব মন গৈছে
হয়নে
অহ
তাকে
ত সি মেটছত লৈছা নি
মোৰ মেটছত আহিলে
আহ ভালেই বাৰু মেটছত
তাকে আকৌ মাইন এইটো তোৰ মাইনৰ কি
মাইনৰ ইলেকট্ৰনিক্ লৈছো
ইলেক্ট্ৰনিক আচ্ছা থাকিব লাগে দেই লোৱাও বেলেগে লোৱা শুনিছো সুশাংকয়ে লৈছে নেকি ইলেক্ট্ৰনিক্স তনিক সুশাংকয়ো লৈছে হ'বলা মাইনৰ
লৈছে নি
অঁ
নহয় নহয় সেই মাইনৰটো তাৰ ইলেক্ট্ৰনিক্স নেকি
হ'ব পাৰে মানে সেই লৈ চাইছো সেই জীৱনত মানে নাই টেনটো ইকনমিক্স অকন পঢ়িলো ভাল আহিছিলে মাৰ্ক সেইকাৰণে মানে সি তেওঁল লগত পঢ়িব নাপালো ইয়াত
উ সে সেইকাৰনেহ আকৌ এতিয়া পঢ়া
অ
উ ভালে ভালে
মানে সেই ফিজিক্সটো কেলে নললো চি বিএ ছিত ই প পঢ়ি মানে চিভিক্সটো ফিজিক্সটো ল'লে ভাল কাৰণ ছাৰ সিহঁতৰ সেই নিউমিকেল সেইবিলাক চব শিকাই দিয়ে।
চি বি এছি ত অ আমাৰ সেয়াহে সেয়াহে।
এতিয়া সেই মই ৰাস্তা মাৰি গৈছিলো যে তাহত সি একজামত এই মোৰ ওচৰত কোনে কোনে গৈছে ৰোমান সে সদানন্দ ইহঁতে ইহঁতে কি হল দেখা দেখা এনেকে কয় মোৰ টাইমটোৱে লৈ ললে
উম
লিখিব পাৰছিলে সেই সেটোৱেই লিখ নহলে চেভেণ্টি এইট চেভেণ্টি নাইন মান পালো হেতেন
অহ
মানে সেই বাহাত কৰি গৈছিলে ন
অ অ
সে ইম্পটেণ্ট কুৱেশ্যন নোচ মা নোচ পা মানে কিবা আহ ছেভেনণ্টি মাৰ্ক্সৰ পা ন চিক্সটি চিক্সটি বা ফিফটি ফাইভ এনেকে মাৰ্ক্স আহিছেই যি মানে সেই অ ইম্পৰ্টেণ্ট বুলি দিছিলে সেই কিবা স্কুলত নহয় সেই ইউটিউবত
ইউটিউবত অ মোৰ চাই যোৱা কিতাপে পাইছিলো বাৰু
অ
বেছি ভাল মানে যিমান কেইটা চাই গৈছো লৈছে তাৰে ছেভেনটি এইটটি পাৰ্চেন্ট মান তাৰে আহিছে
অ অ
উম
ত' সেই কিবাত কি হ'ল উ কে ৱাই চিত কে ৱাই চিত
সেই কে ৱাই চিত এইট্ৰি থ্ৰি
এইট্ৰি থ্ৰি কাৰ লগত বহিছিলি অ
কাৰ তাত সেৰি আমি বেদান্ত মই কপিল অসীম তাৰপা আৰু কোন আছিলে দেই আৰু অজয় আছিলে নেকি।
তপাকেইটা পালি আৰু ময়ো মোৰ তালত বহিছো এই কিবা এ ৰমান শশাংক, চদানন্দ
উম উ
নাপাতে অ
হি হি
অ সেই নাই সে কেমিষ্ট্ৰিটো বাৰু ই ছোৱালী কেইটাৰ কাৰণে ভাল হ কব পাৰে আৰু
হৈছে ত অ আচ্ছা সেইয়া অহ
উম
মোৰ মোৰ কিহত কম ইংৰাজী আৰু কম্পিউটাৰ কম্পিউটাৰত মোক নম্বৰ নিদিলে কেলে জানো ইংৰাজীতো নিদিলে কম্পিউটাৰত ছিক্সটি থ্ৰীহে পালো।
ত সেই কিবা অ ইংলিছত।
ইংলিছত ফিফটি থি।
ফিফটি থিৰি।
অ গোটেই এখন কৰি থৈ গোটেই কৰি থৈ। অকল ফিফটি থ্ৰী লাগিলে মই বুজি নাপালো। মানে মানে মানে ফিক্স। মাৰ্কস ছেভেন্টি প্লাছ হলে মানে পাব লাগে ফিক্সকে।
অ তই সেই ৰিচকিং কৰিব দিব লাগে আৰু।
ৰিচেকিং কৰিম ভাবিছিলো তাৰপৰা নকৰিলো আৰু বাদ দিলো কিনো কৰিম আৰু ৰিচেকিং কৰিলো এনেই। এক দুই নম্বৰ এটা বঢ়াই দিয়ে আৰু নিদিয়েই। জানো নকো অ কমাইহে দিব সেইকাৰণে বোলো নালাগে? মেথছ অ কম্পিউটাৰটো সেইটো নহয় হ'ল কম্পিউটাৰতটো মই অকলে এটাহেছিলো?
ক্প কম্পিউটাৰত কি হৈছে। এ ত তই যে লিখিছ ন। তোৰ কাৰণে সেইটো মানে কিমান লাগিছে ন সেই ভোদ। এইটো মানে সূৰ্য নহবও পাৰে ফুলদি ন তাত তই অকলে বহিছ। তাৰ তোক সি তই মানে এনে সুধি পেলাই চেকিং কৰিব নাই।
সেই যে অকলে অকলে পালোগে আৰু মই। অকলে মানে একেবাৰে অকলে দিলে আকৌ।
অ' মোৰ আছিলে সেই মোৰ দাৰ সদাৰ পৰা দুই নম্বৰ এটা পাই পাইচো নেকি?
আচ্ছা সেই ত-ত তই কিমান পালি?
কিহত কম্পিউটাৰ নে কম্পি চেভেটি থ্ৰি আচিলে নেকি?
আচ্ছা তো পালি বাৰু তই।
এই ভাতখিনি নবহালেও হয়।
তোৰ কিহত কমিলে?
সেই কিবাত কেমচতিত।
কেমেষ্ট্ৰি কিমান হলনো?
ছিক্সটি ফৰ হব।
আচ্ছা,
তাতে কমিলে গে।
অহ
আচ্ছা, এইটো কথা।
উ সেইটো কথা আৰু। অ কমিছে হলেও।
এ দিছে বহুত মই ফিফটি থ্ৰী দিলে আ'।
উম কমিলে বাৰু তোৰ কমাই দিছে।
উম' মোৰ বহুত কমাই দিলে।
উম। সেই কিবা আছামিচত কিমান পালি?
আছামিজৰ সেই এইট্টি ফ'ৰ।
এইটি ফৰ তহৰ কি কিমান মজা-মজা কিবা কৰিছিলি। মল তেতিয়া মানে নকবি আৰু ই কিমান মাৰ্ক কাটিছে।
কে আছামিজত নে?
পল্টিত।
অ' অলদ্বীপ, আ মোৰ আছামিজতো কাটিলে বহুত, আচা আছামিজত-আছামিজত মানে হানড্ৰেড ফিক্স-ফিক্সচে পাব লাগে আৰু।
তোৰ নে, মোৰো সেই অতি এইটি ফাইভ ওপৰত পাব লাগে। লে কমিলে গে।
তাকে ইমান নম্বৰ কাটি-কাটি দিছে।
মানে সেই, কেইটামানত পুৰা কটাই নাই ফিজিক্সত যে মাৰ্কচ কটাই নাই। এই মই ভাবিছো কি সেই কেইটামান মাৰ্কচ কাটিব বুলি। যি ইম্পৰ্টেণ্ট পইণ্ট কেইটা লিখি হ'লেও মানে ইমান দীঘল হোৱা নাইতো, সেইকাৰণে মাৰ্ক কাটিব বুলি ভাবিছিলো, নাকা সেই-সেইবিলাকত নাকাটিলে। তাহত সেই ইংলিছত কাটিলে, এই কিবাত অলতিত কাটিছে তাৰছত সেই কম্পিউটাৰত, সেই থ্ৰী নম থ্ৰী মাৰ্কচ মান কাটিছে দেই।
আচ্ছা, তাকে সেইকেইটাত হে কাটিলে বাৰু। ন সেইগিতাত
আৰু সেই, প্ৰেক্টিকেল মাৰ্কচটো ফুল দিয়া নাই?
প্ৰেক্টিকেল-প্ৰেক্টিকেল মোৰ, তোক কিহত-কিহত কি-কি দিলে?
এই চব বেছিপোৱাটো টুৱেণ্টি এইট, এ টুৱেণ্টি নাইন দিছে। তাহত সি, কি কয় কম্পিউটাৰত সি থাৰ্টি দিছে। এ যিমান আছিলে ন? চবতে মানে টুৱেন্টি নাইন দিছে। কম্পিউটাৰটো হেৰি, অ' গাদ্দাৰী কৰিলে
মোক কম্পিউটাৰ টুৱেণ্টি নাইন দিলে।
অ'।
উম।
দে হব দে, দেই।
হ'ল নে, নাই?
অ' অ'।
অ' হব।
দে হব দে।
উম উম।